অ, বহি আছো এনেই তুমি?
মই এনেই আছো, ভাত খালা নাই?
ভাত নাই খোৱা।
গৰম উঠিছে অ বহু বঢ়িয়া।
সেই
গৰম উঠিছে বোলো।
তাকে আমো নাই উঠা ক।
উম।
বতাহ মাৰি আছে চিক চিককে।
অ।
উম, তোমাৰ ফালেওনে?
হোম।
কিবা খালা নে?
ভাত খালোঁ।
অ, কিহে দি?
ভাত খালো, ডিম আছিলে।
উম।
তাৰ পৰা পটল এনেকে আলু ভাজিছিলে।
উম।
তাৰ পৰা দালি।
তুমি কিহে খালা?
মই খোৱাই নাই।
কিয়?
এনেই খোৱাহে নাই।
ওম।
খাম, উম।
হ'ল নাই।
হ'লে হ'ল, জানো হল নে নাই হোৱা?
বাৰটা বাজিলে নহয়
বাৰটা বাজিলে খাম আৰু লাহে লাহে
উম
ধেইনো লগা আছে কালিও এয়া খাব নোৱাৰিলো
কিয়
কানিভি কিঁচি সেই কাৰণে নাখলো খিচিৰি বনাইছিলে
খিচিৰি খাব লাগে মানে ইমান বেয়া নহয় নহয় সৰু লোৱা কাৰণে
উম
স্বাস্থ্যৰ কাৰণে ভাল দেখোন এই এইবোৰ ফাচ ফুড জাংক ফুড খাই থকাত কে
উম
বইল খালে ভাল বেছিকে বেছি ভাল বস্তু খালে কি জানে বইল বইল খালে বহুত ভাল
উম
আমাৰ আগতে বইল মানে কেনেকে গম পোৱা একদম মানে গৰম পানী কৰিবা ন তাত ডাঙৰি তুলিব তুমি দিব ৰঙালাও আগ
উম
নহ'লে সেই লাই পাত তেনেকে দিয়ে।
উম।
লাইপাত দিয়ে আলু দিয়ে।
উম।
তাৰপাছত তাত আদা নহৰো খুুলি দি দিয়ে।
উম।
জলকীয়া অলপান দি দিয়ে। পুৰা বইল কৰে নিমখ দি পেলাই। তাৰপিছত সেইখন খাই চাব লাগে কি ধুনীয়া লাগে নহয়।
সেই
উম বহুত ধুনীয়া লাগে।
অ খাই পোৱা নাই বইল বস্তু।
উম খাব লাগিব।
তেলত দি দিয়ে খোৱা হয়।
সেইটো বেছি মানুহে তেল খোৱাৰ কাৰণেতো মানুহবোৰ চৰ্বি বাঢ়িছে।
উম।
এইবোৰ হেৰি ফাষ্ট ফুড খোৱা জাংক ফুড খোৱা সেইকাৰণে মানুহম চৰ্গী হয় বেছি।
উম।
উম।
বেছি খাব নে? তুমি জানানে এনে যদি তুমি থাকা ন ভাত চাত যদি খোৱা নহয় ফল মূল খাই থাকিব লাগে ফল-মূল স্বাস্থ্যৰ কাৰণে বহুত ভাল আকৌ।
উম।
দালি খাব লাগে আপেল খাব লাগে দালি নহয় দালিম।
উম।
ডালিম খাব লাগে আপেল খাব লাগে। একে তৰমুজ বতৰ ফল আম।
উম।
কঠাল এইবোৰ খাই থাকিব লাগে।
আমাৰ ঘৰত নাই আক।
এনে কিনি আনিও খাব পাৰা নহয়।
নহয় কঠাল
অ কঁঠাল, কঁঠাল এই গাঁৱৰ গাঁৱৰ চুবুৰিতে পাবা দেখোন।
উম। পাই বাও।
উম।
খাব লাগে এইবোৰ উম।
উম। খাব লাগে।
প্ৰ্যাই ডালিম খালে মানুহৰ শৰীৰত তেজ
উম উম। হয়।
খাই ভাল নেপাওঁ আমি।
খাব লাগে ন, কঠাল খাব লাগে মানুহে গৰমত।
উম। কি ধুনীয়া গৰম উঠিব।
মানে
কঁঠাল খাই ল বোলো গৰমত।
উম উম।
বেছি গৰম উঠে।
উম উম।
উম।
খাইছা নে বোলো এইবাৰ?
কঠাল নে?
উম। কঠাল
কঠাল মানে এইবাৰ ম মই মানে চব কঠাল মানে পকা কঠাল খাই ভাল নাপালো।
উম।
ভাল নাপাওঁ সেইটো খাই সেৰিহে কেঁচা কঁঠাল খাং কিন্তু বা খোৱাই হোৱা নাই কঁঠাল।
উম।
এনেই আম খালো। কুঁহিয়া ৰস।
উম।
শুনিছা নাই?
অ শুনি আছো। শুনি আছোঁ।
উম।
উম। আমাও খোৱা হোৱা নাই এইবাৰ।
একো ফলে খোৱা নাই নে, নে অকল কঠালহে খোৱা নাই?
কঁঠালো নাই খোৱা।
উম, খাব লাগে, উম, ভাল ন' স্বাস্থ্য কাৰণে।
আম ঢেৰ খালো।
উম। মই ভাল‌ পাওঁ লেচু।
লিচু আমাৰ ফালে নায়েই।
আমাৰ ফালে আছে। ৰাজীৱ যে, ৰাজীৱহঁতৰ ঘৰতে আছে লিচু গছ।
লিচু, আচফল,
উম। আমাৰ এফালে এবোৰ নহয়ে, বান্দৰে খা
উম। বতৰৰ বস্তু বতৰতে খাই থাকিব লাগে ন', খালে বহুত ভাল ন'।
লেটেকুটো কিবা কিবি মাত নাই, সোৱাদ - চুৱাদ নাই, টেঙা অকল।
কিছুমান লেটেকু মিঠাও থাকে।
উম। আমাৰ মামা ঘৰত আছে, বহুতো আত লেটেকু আছে মানে।
উম।
বাৰ বায়ে লৈ আহিছিলে এইবাৰ যাওঁতে।
উম।
চব সেইয়াই, টেঙা, কিবা মুখখন ডাঠ ডাঠ লাগে।
অ'। এনে পনিৰ এ খাদ্য নে খাদ্য এতিয়া পনিৰ, মাছ-মাংস এইবোৰ খোৱা নাই?
খাওঁ খাওঁ।
তাত ফুলাও বনাব জান নাই?
কি বস্তু?
কিবা কিবি বনাব জান না মাছ, মাংস এইবোৰ? কেনেকে বনায়, কেনেকে বনা তোমালোকে কেনেকে বনোৱা বা মা-দেউতাহঁতে কেনেকে বনায়? মানে কোৱা হয় ৰেচিপি- ৰেচিপি এটা।
মাংস নে মাছ?
মাছ, মাংস কোনবা এটা, মাংসকে শিকোৱা।
অ' মাংসটো ফাষ্টতে মছলা-চচলা দি পেলাই ধুনীয়াকে মঠি ল'ব লাগে আৰু। তাৰপা তাতে মছলা- চব মছলা দি পেলাই
উম।
এবাৰ তোমাৰ তাতে হে এইটো আদা, নহৰু অকমান অকমান কে দি দিব লাগে।
উম।
পিয়াজো অকণমান খুন্দি পেলাই দি দিব লাগে।
অ'।
তাৰপিছত তোমাৰ কেৰাহীখন পাতিব লাগে, কেৰাহীখন পাতি লৈ তেল দিব লাগে, তেল গৰম হোৱাৰ পিছত পিয়াজ তাৰ পাছত আদা নহৰু পেষ্টটো যে খুন্দি থোৱা থাকে।
উম
তাৰ পা সেইয়া পেষ্টটো দি দিব লাগে।
উম
তাৰপিছত তোমাৰ অলপ দেৰি লৰাব লাগে ভালকে ভাজ খোৱাৰ পিছত মাংসখিনি দি দিব লাগে।
উম
এইবাৰ অলপ নিমখ হালধি
উম
দি দিব লাগে তাৰ পিছত অলপ ভাজিব লাগে ভাজিবতে হোৱাৰ পিছত। আলুটো আগধৰিতে যদি সিজাই লওঁ বুলি ভাবি সিজাই ল'ব পাৰে।
অ
আমাৰ কেতিয়াবা সিজাই বা কেতিয়াবা নিসিজোৱাকে দিয়ে।
মাংসত নে?
অ তাৰপা মাংসটো অকমান ভাজি হোৱা পাছতে আলুটো দি দিয়ে।
উম
তাৰপিছত আলুৱে মাংস অকণমান মানে সিজিছে আৰু সিজো সিজো হও তেনেতে আকৌ বিলাহীটো দি দিয়ে।
উম
তাৰপৰা তেনেকে গ্ৰেভী কে তেনেকে বনাই আকৌ পানী দিবলগীয়া হয় তাতে পানী অকণ দি পেলাই উতলাই দিয়ে।
উম
তেনেকেই বনায় মাংস।
উম আচ্ছা
ত মাছটো আকৌ মাছটো ভাজি লৈ
উম
তাৰ পিছত তোমাৰ বিলাহী।
প্ৰথমতে মাছটো ভাজে?
অ ভাজি লৈ পেলায় অ মানে আলুটো সিজাই থোৱা থাকে আলুটো
উম
তাৰ আলুটো সিজাই লৈ পেলাই তাৰিছত সেয়া নাম সোমাই লৈ তাৰপৰা কেৰাহীখন পাতি তেল দি পেলাই আলু কি হেৰিখিনি মাছখিনি ভাজি ল'ব লাগে ফ্ৰাই কৰি মানে
উম উম অ
তাত তাৰপৰা নমাই দি তাতে পিয়াঁজ চিয়াজ দিব লাগে আদা নহৰু দি
উম
তাৰপা বিলাহী দি পেলাই ভাজিব লাগে
উম
তাতে সেই হালধিটো দি দিব লাগে
উম
তাৰপা সেই ভজা পাছত সেই আলুখিনি মোহাৰি পেলাই দিব লাগে তাতে
অ
বিলাহী-চলাহী চব আলু-চালু বিলাহী চব তেনেকে ভাজি ভাজি
উম',।
তাৰ পিছত পানী অকণ দি দিব লাগে।
উম',।
পানী অকন দি পেলাই তোমাৰ নিমখ দি দিব লাগে।
উম',।
পালে মোক দি পেলাই অকণ উতলিব দিবলৈ মাছখিনি দি দিব লাগে, আকৌ মাছখিনি দি পেলাই একদম ধুনীয়াকে উতলিবলৈ দিব লাগে, তেনেকে ৰেডি।
আচ্ছা', তুমি কিহে বনোৱা?
মইওঁ বহিয়া বনাও।
মই আকৌ মাছ বনাই কোৱা নাই, মানে মই মাছ বনাবলে ভাল নহ এনে খাই কৈছো বও।
উম',।
এনেই মাছ বনাবলে মাছৰ জোল বা মাছৰ কিবা সেবোৰ বনাই বলে মোৰ মানে একুৱে ট্ৰাই কৰা নাই।
উ
মাহে বনোৱা দেখো মানে, প্ৰথমতে মাছ ফ্ৰাই কৰি লো ন'?
উম',।
তাৰপিছত সনেকে বিলাহীৰ জগত যদি মাছ বনায়, তেনেকেও মানে বা কেতিয়াবা হেৰিয়ৰ লগত বনায়।
উম',।
তাৰপিছত সেই চবজিখিনি তেওঁনেকৈ তেল-চেল দি চবজিখিনি এনেকৈ বনাই পেলাই পানী দি পেলাই বিলাহীৰ লগত বনালো তেনেকে আলু নিদিয়ে আকৌ বিলাহীৰ লগত বনালে।
আলু নিদিয়ে?
নিদিয়ে, কি কয় তাৰ মানে তে আদা, নহৰু খুন্দুলি পেলাই একদম মাছে মাছ টো ফ্ৰাই কৰাৰ পিছত ন', থ'- থৈ পেলাই আদা, নহৰু পিয়াজ দি পেলাই একদম বিলাহি দি পাই ত' একদম পুৰা ফাই কৰে ন', ভাজে একদম ভাজি পেলাই যেতিয়া গ্ৰেভী এটা পানী অকণ দি দিয়ে পুৰা একদম।
উম',।
গেভি কৰিদম পুৰাম বান্ধি দি- দি- দি- দি- দি লৰাই নিমখ হালধি দি পেলাই একদম তেতিয়ালেকে ভাজি থাকে ভাজি থাকে গ্ৰেভি হৈ যাই ন', তাত মাছ কিপিছ দি দিয়ে।
উম',।
মাছ কেইপিচ দি পেলাই অলপ লৰাই দিয়ে, তাত অকণমান পানী দি পেলাই অ' ঢাকোন মাৰি থৈ দিয়ে
উম',।
তাৰপছত অলপ দি হয় যে, একদম যেতিয়া একদম উতলি মেলি ধুনীয়াকে মাছটো মানে হেৰি হৈ যায় পেলাই মানে পানীতো গলি পেলাই একদম গ্ৰেভি নিচিনা যেতিয়া হৈ যাব, তেতিয়া চোন তুমি একদম তাত একদম সেই ধনিয়া পাত এনেকৈ দি পেলাই। ঢাকোন মাৰি পাই থৈ দিয়ে, তাৰিছত গেছটো নমাই দিয়ে তাৰপছত খাব সময়ত অকণমান দঙাই পেলাই গৈ বাঢ়ি দিয়ে, কি ধুনীয়া লাগে খাব,
অ', আম আক মানুহ খৰহ যে, মানুহ খৰহ যে।
উম', আমাৰ মানুহ ঘৰ মানে আমাৰ চাৰি চাৰিজনহে আমাৰ চাৰিজনলৈ হৈয়ে যায়, তেনেকে মানে।
অ', আমাৰ সেই পাতলকে, পাতল হৈ যায় যে।
উম',।
যেনেকৈ বেয়াই পায় সনেণে আলুগুটি দি
উম
মই মই বেয়া পাওঁ জোলবোৰ খাই
উম
অ মাছ আয়তিয়েম আছিলে নেখাওঁ ভাজি দিলে খাওঁ
উম
ভাজি মাজে খাওঁ
অ খাব লাগে মাছ খালেও ভাল মাংসও তেনেকে বনোৱা হয়
আঞ্জাত দি আহিলা মানে কি হয় তোমাৰ এই কাঁইটবোৰ বেছি ওলাই ওলাই যায়
উম
ভাজি দিয়া বিলাক মানে শুকান হৈ থাকে ন অ সেইটোৱেই ধুনীয়া বাৰী
মাহঁতে মাছ মাংস খাই নাই
খাই মা হঁতে অ
মোৰ মা অক নাখায় মাংস
আমাৰ বৌ সে নাখায় মাংস
কিন্তু এনেই আমাৰ মায়ে হাঁহ খায় এনেকৈ লোকেল মুৰ্গী খায়
উম
বাকী নাখাই
আমাৰ বৌৱে একো মাংসয়েই নাখায়
উম দিম
দিম খাই আৰু
মাছ
মাছো খায় সেই দিমো খায়
মাংসটো নাখায়
মাংস একো মাংসই নাখায় আগৰ মাজতে বেমাৰ হৈছিলে
উম,
তেতিয়া সি বলেৰে সেই পাৰ মাংস খোৱাইছিলে
উম
এ এদিন তাকো
অহ,
তাত আহি নাখায়
উম,
ন কক্কি পাবলৈ হেৰি মাংস পাৰ মাংস